হেল্ল'
অহ শুনিছা
ত কি কৈছা
এ কি কৰিবা আৰু বহি আছো এনেই গৰম লাগিছে
উম ময়ো বহি আছো বাহিৰতে কিন্তু মহৰ কাৰণেহে খং উঠে ন
অ বাহিৰত বহি থাকিলো শান্তি নিদে মহকেইটাই থাকিবলে
উম মোকে হাতত তে কামৰি দিছো মহ কেইটাক
উম চবতে কাম এ হাতত হে
মোবাইলতটো মই পিটিকিয় আছো তথাপিওনো সি তাৰ মানে কোনো সন্মান নাই ছাহ হাততে কামুৰি দিছ হুম
উম উম
উম চাহ খালা
নাই খোৱা চাহ গৰমখনত চাহ তাহ নাখাওঁ
উম অম্বুবাচী মেলা কেতিয়া হয় নো অ অ মই আকৌ ইলেক্ট্ৰ অলপমান খালো গা ধুই ঘৰ আছে যে সেইকাৰ অম্বুবাছী মেলা কেতিয়ালৈ এনে বাইছ তাৰিখ বা ছাব্বি তাৰিখ বুলি শুনিছো যাব নে নাই চাবলৈ
বহুত ভিৰ হৈ আছে ইমান গৰমখনত
উম গৈ পাইছানে আজিলৈকে
অম্বুবাচীতো মই মানে আগতে গৈছিলো চাগে সৰুতে কিন্তু মানে মই মোৰ মনত থকা বা মই যোৱা নাই কিন্তু তাত
উম উম আও তো তলৰ পৰা খোজকাঢ়ি যাব লাগে ন ওপৰলৈ একদম গাড়ী চাৰীতো নিব নোৱাৰি
উমহো বহুত আৰু ইমান দীঘল ৰাস্তা টাটো খালী ভৰিয়ে যাব লাগে ন চেন্দেল পিন্ধি যাব পাই
উম গম নাপাও নহয় সেইটো মোৰ হিচাপত এইটো চাগে চেন্দেলটো পিন্ধি যায় তাৰ পিছত চাগে ওপৰত ক'বাত চাগে অনু মানে কিবা চাগে ব্যৱস্থা থাকে ন থৈ দিব পৰা
অ মানে সেইটো ভক্তবিলাকৰ চাগে নিজৰ লগত কথা আৰু মনে খালী ভৰি এ যোনে যায় আৰু সিহতৰ কাৰণে বেছি ভাল আও
কিমান কিলোমিটাৰ মান হ'ব চাগে ন তলৰ পৰাকে ওপৰলৈ
হ'ব দেই চাগে পোন্ধৰ বিশ মান
অ মানে হেৰি নিচিনাইচোন হব অ কেদাৰনাথৰ নিচিনাই হব সুন কাৰণ কেদাৰনাথ বাইশ নে বিশ নে বাইশ কিলোমিটাৰ
উম
কেদাৰনাথে হ'লা আৰু দেখোন
অ মানে এইটোও চাই কেদাৰনাথৰক এক দুই কিলোমিটাৰ মান কম আৰু
কম আৰু কাৰণ সেয়া মানে তেখেত গিৰিয়েক আৰু হেৰি সতীমাহ হৈছে ঘনীয়েক
উম
উম
একে জেগাততো থাকিবই লাগিব একে সমান ওখত
সেইটোৱে আৰু প্ৰতিমা টোতো মহাদেৱতকে ওপৰতহে থাকে আৰু যিনহক সেইটো মহাদেৱে থৈছে বাৰু মৰমত উম
তুমি যাবা নেকি ভাবিছা যাম বুলি
নাই মই নাযাও মোৰ এবাৰ যাব যোৱা নহ'বই মানে গা এনেণও মানে ভাল
অ তোমাৰ গা ভাল নহয় নহয় ইমান ভিৰত নোৱা
নোৱাৰিম এনেও মই নৰ্মেলতো মানে যোৱা নাছিলোএ বাৰু দেই নৰ্মেলি থাকো দে ভিৰৰ বাবে অ ভিৰৰ বাবে মানে ঘৰত তেনেকে যাব দিয়া নাই আজিলৈ
উম সে মোৰো সেয়া ঘৰত ত সেইটো কাৰণেই যাব দিয়া নাই ইমান ভিৰ হয় বুলি এনেই মানে কামাখ্যা মন্দিৰ দৰ্শনৰ কাৰণে গৈছোৱেই হয় কিন্তু মানে অম্বুবাচী মেলাত যোৱা নাই আৰু
হয় দিয়া এ কিন্তু ইচ্ছা যায় আৰু দেই অম্বুবাচী মেলাত যাবৰ কাৰণে কাৰণ ইমান অ ইমান দূৰৰ দূৰৰ পৰা মানুহবোৰ আহে ন আমিতো যাব ক'ব নোৱাৰোঁ মানে আমি ওচৰ হ'লেও ইমান আমি নগৈ থাকো বনক সেইটো বস্তুৱে মানে ভাল নালাগে আৰু
উম
আৰু যে এই হেৰি অ পূজাৰী পূজাৰী নহয় মানে বিশেষ অঘৰীবোৰ যে আহে যে ন তেওঁলোকে কেনেকে গম পায় মই সেই এইয়ে আচৰিত পাওঁ মানে অঘৰি বোৰে কেনেকে গম পাই যে এইটো টাইমত অম্ববাচী মেলা হ'ব আৰু ত অঘৰী বাবাবোৰ তো এনেকুৱা নহয় যে হেৰিত আহিব যে ট্ৰেইন নাইবা এৰপ্লেনত আহিব
অ খোজ কাঢ়ি খোজ কাঢ়ি আহে
অঁ তেওঁলোকে কেনেকে গম পায় কাৰণ যিবোৰ মানে গোটেই দে দুনীয়া খন ভ্ৰমণ কৰে ন তেওঁলোকে দেশ দুনীয়া চব সাত সাগৰ তেৰ নদী পাৰ হয় কেনেকে যে পাইহি তাক তাকে ভাবো মই কেনেকে যে গম পাই ন
উম মানে এইটো অদ্ভুত কথা আচৰিত কথা এইটো
উম তেওঁলোকৰ মানে চাগে ঐশ্বৰিক কিবা শ
শক্তি আছে
উম হয় দিয়া
এ ভাল হলে এবাৰমান এইটো জীৱনত যাবই লাগিব এবাৰ হলেও
অ যাবলৈ আহে নিজৰ জেগা খিনিতে যদি আমি নাযাও ন দূৰৰ জেগা খিনিলেনো কি যাম
উম
উম
উম আকৌ এয়া হেৰি এয়া শিৱৰাত্ৰিত যে আহে যে তাৰ পৰা মানুহ বিলাক এয়ালৈকে খোজ কাঢ়ি খোজ কাঢ়ি
অ ইমান দূৰৰ পৰা আহে ন
অ ভাবি চোৱা তুমি আমি অকমান যাবলে আমাৰ অসুবিধা হয় নে
উম বহুত দূৰৰ পৰা আহে আৰু কিছুমানতটো আজিকালি বিহাৰ ৰাজস্থান এনেকুৱা জেগাৰ পৰাও অহা
আহা হ'ল অহ
অ এতিয়া। বাকী এতিয়া কৰবাত যোৱা কৰা হৈছে নাই?
নাই এতিয়া কলেজ বন্ধ দিলে, তথাপিও ক'তো যাব পৰা নাই। গৰমখনত মানে ক'তো যাবই মন নাযায়।
একদম ইচ্ছা নোযোৱা হৈ যায়গৈ ন
উম একো মানে এনেই গৰমত কৰ'বাত যাব পাৰি। কিন্তু আকৌ সেই কাপোৰ বিলাক পিন্ধা পিছত মুখত কিবা এটা লগোৱা পিছত নোৱাৰি আৰু তাৰপিছত।
ৰ'দটো বাহিৰত দেখিলেই যে', মোৰ মূৰটো ঘূৰাই আহে আৰু দেই।
অহ', টেং-টেংকে যেতিয়া ৰ'দডাল দিয়ে চকু- তকু পুৰি যায়। নোৱাৰো আৰু ক'তো যাবলৈ এইখিনি সময়ত।
হয়', দিয়া।
আহ', বাকী ভিতৰলৈ আহিলা নে', নাই তুমি?
নাই মই', যোৱাই নাই এ', ইমান ধুনীয়া অলপমান পি-পিয়া বতাহ মাৰি আছে, চাবাচোন। অ', মানে কিবা ঠাণ্ডা-ঠাণ্ডা লাগি আছে যাবলৈ মনেই যোৱা নাই ভিতৰ
সেয় খালি মহকেইটা শান্তি দিয়া হয়', আৰু অকন সময় বহিব পাৰিলা হয়।
উম', এই', মহে বহুত অশান্তি দিছে।
উম', আমাৰতো এইবাৰ শিৱৰাত্ৰিত এয়া হেৰি ব্ৰত পালিছিলো যে -মানে, চাৰিটা অ', চাৰিটা সোমবাৰ চাৰিটা জেগাত গৈছিলো।
উম',
হেনেকে,
অ', মই তোমাক দেখি -তোমাক মই দেখি দেখিছিলো এবাৰ তুমিতো, কৈছিলা মোক হয় যে ভিন্দক দেখিছিলো বুলি কোৱা নাছিলা?
অহ', -অহ',
উম', হয় দিয়া।
ভাল লাগে দেই, এইখিনি সময়ত গৈ যিমানে ভিৰ নহওক মানে। মানে এতিয়া মই বুজি পাইছো। এতিয়া আমি এইখিনিত অ', বলবমত', -বলবমত', ত', অতবাৰ মানুহ হয় ন', তথাপিও আমি যাব পাৰো ত', অম্বুবাচীটো যাব পাৰিম চাগে।
সেইটোৱে মানে অম্ববচী মানে অকমান অ অম্বুবাচিতটো অকমান দূৰ হৈ যায় কাৰণে চাগে অকনমান আফচুচ কৰো আমি কিন্তু বলবমতো মানে অম্বুবাচী মেলা এটা ঠাইতে হয় আৰু বিভিন্ন ধৰণৰ পৰা আহে কিন্তু অ বলবমতটো বিভিন্ন ঠাইত হয় আৰু বিভিন্ন জেগাত তুমি যাব পৰা নিজৰ অশচন মান নিজৰ
অ মানে হেই মানুহ অকমান যিমান নহওক কমিব কিন্তু অম্বুবাচিতততো এটা ঠাইতে হয় ন চব ভৰি দিবলৈ চাগে জেগা নহয় হয় তাত
অ কাৰণ মানুহ বহুত বেছি হৈ যায়
উম উম আৰু যাৰ মানে উচ্চ ৰক্তচাপ এইবিলাক বেমাৰ আছে সিহঁতেতো নোৱাৰাৰে এইবিলাকত যাব
নাই নোৱাৰে তেওঁলোকে এইটো অসম্ভৱ কথা ক সিহতৰ বাবে অ এতিয়া
হ
মই তাকে মই বৃন্দাবন যাবও মোৰ খুব ইচ্ছা যায় দেই বৃন্দাবনত মানে মোৰ মোৰ কিবা এটা ভাল পাও কিন্তু আৰু এটা কথা কয় যে যে ভগৱানে যেতিয়ালৈকে বোলাবা নিদিয়ে তেতিয়ালৈকে মানে যাব মানে নামা অ নামা এ তালৈকে নোৱাৰে ন তেনেকুৱা চাগে হয় আমাক চাগে মাতাই নাই এতিয়াও সেইকাৰণে চাগে আমি যাবই পৰা নাই মই বিশেষকৈ মানে মোৰ ভাবো আৰু ইচ্ছা যাই দিয়াচোন প্ৰেম মন্দিৰ তাৰিছতে মানে উম যাবলৈ মন যায় কিন্তু সেয়াই নাজানো আৰু কেতিয়া মাতিব ভগৱানে নামাতিবই চাগে কিঠিক বহুত পাপ কৈছিলো নেকি
উহ
হু হু
হেই নাই দিয়া আমি চোন ধক আমিচোন যিমান মানে পাৰো ন নিজৰ ফালৰ পৰা এ সহায় কৰিব যত্ন কৰোয়ে ন মানুহক কেতিয়াবা মানে অ নাজানাকে কিবা ভুল হক কলে' হয় টো ভগৱানে আম ক্ষমা কৰি দি
কিন্তু কাৰো কাকো মানে উম হেৰি কষ্ট দিয়া নাই কাকো দুখ দিয়া নাই দিয়াচোন মনত কাকো ঢকা দিয়া নাই দিয়াচোন মনত অ অকনমান মানে চিধা চিধি কথা কও যেনিবা সেইটোও সঁচা কথা কাজিয়াটো হৈ যায় আহ সেনেকে
যোনে হে শুন শুনা যোগ্য হয় সিহঁত অতকে কনো
অ সেইটোও কমেই এইটো ডাঙৰ হওক সৰু হওক কিন্তু কৈছো দেই সেইটো মই মিছা নকওঁ এইটো মই মানি লম কিন্তু মানে এনেই কাৰো মন ভাগা নাই জীৱনত উম কিন্তু এটা কথাও সচা মাহঁতক মাহঁতৰ লগত অলপমান চুপুতি মাৰিছো বা সেইটো বাও অকমান ভুল হৈছে বাৰু মিছা নকওঁ আমি বাৰু মাহঁতৰ লগত বেয়া চুপতি তিম কিন্তু সেইটো বেয়া তথাপি অঔ যেনেকে মানে মাহঁতে আমাক ক্ষমা কৰি দিয়ে ন নিজৰ সন্তান নিচিনা তেনেকে ভগৱানেও সন্তানটো আমাৰ সন্তানৰ নিচিনা ভাবি পেলাই ক্ষমা কৰি দিব লাগে আও আৰু
অ সেইটোৱে মই ভগৱানক সদায় কওঁ কিবা এটা যদি মানে মিছা কথা কথা কো কাৰবাক ধৰি লও তাৰ পিছত মো ভগৱানক ভগৱান নিজক চলি বুলি ক্ষমা কৰি দিবা আৰু
অ ময়ো ককাও মই খুব মিছা কথা কওঁ ঘৰত মানে বিশেষকৈ মানে এইবিলাক মানে খোৱা বোৱা ক্ষেত্ৰত আও কিবা এটা বোলে মই এশ টকা ল'লো মই বোলে মিছ কথা ক'বই লাগিব এতিয়া ন নাই লোৱা বুলিয়ে ক'ব লাগিব যিব
এ সেইটোতো সৰু সুৰা মিছা কথা ন সেইটোতটো মানে কাৰো অনিষ্ট হোৱা নাই
সেইটোৱে
উম
কাৰণ সেইটো যদি নকওঁ মই শেষ সেয়া ভগৱানে সৰু আছো চলি বুলি ক্ষম কৰি দিলেই হ'ল আৰু
উম নাই আমি নিজে ভাবো আও সেইটো কথা ইমান ডাঙৰ হ'ল তথাপি সৰু ল'ৰা ছোৱালী আও
হয় দিয়া তাকে মাতিলেই হ'ল আৰু ভগৱানে মোৰ টো মানে কেদাৰনাথত যোৱা এটা মানে ভাবি থৈছিলো অ শুনাচোন মোক মায়ে মাতি আছে গম পাইছা মই তোমাক ফোন কৰি আছো হ'বনে উম ঠিক আছে এতিয়া উম